অ শুনিছোঁ।
অ শুনিছোঁ।
কি কৰিছোঁ।
এ আছো এনে কি কৰিম আৰু কি কৰি আছে।
হা। অ কি কৰি আছে। ক।
ক'ত বিষ্ণু বু।
শুনিছোঁ।
অ শুনিছোঁ।
গৰীয়াবোৰিৰ আহি পাইছোঁ হিহে অ।
ফটো উঠিব আছিলে অ, অ।
মই বোলো কি কৰি আছোঁ খবৰ খাতি নাই খালোঁ।
অ এ আছোঁ দে কাপোৰ কানি ধুই কাম বন কৰি ভাগৰ লাগিলে আৰু শুই আছোঁ।
অ।
গম পাইছে। উম সেইদিনাখনৰ পৰা যে ঘৰ চাফা নাইয়েই হোৱা যে।
অহ।
আজিহে বস্তু বিলাক চিধিল লগাইছোৱে আৰু গা মূৰ গা ধুই লৈ।
অ।
ফোন নাহে বুলি কৈছিলে আহিছেচোন ফোন নাহে বুলি। কালি অ।
ব-বৌৰ নম্বৰটোতহে যোৱা নাই।
অ তালে মাৰি মাৰি এনেই নহ কোল কেইটা নষ্ট কৰি ল'ব নালাগে দে।
উম।
মোৰ হে তেনেকুৱা হয় নেযায় নকয় এনে এনে যায়।
অ,
ক অ তই খুলি লৈছে লৈ কপাতহে লাগে গ যে হয় দিগদাৰ।
অ, ওলাই নায
মানে অপব্যৱহাৰ কৰিব মন অ যাম মানে অপব্যৱহাৰ কৰিব নেযায় হয়। এনেই এনেই কলকাতা।
যিকোনো বস্তু এটা এ হয়।
অ, মানে কিবা এটা সৎ লাগিছে যে ব্যৱহাৰ ভাল লাগিছে মানে। হয়।
উম, পথাৰত কলদিল এটা আছে তাকে লাতে নামাকে চাই আছে গ মই লৈ আহি পাব লাগিব গ লগ
এে ৰাম কলহ তেল খাবলৈ কি হক কাৰণে ইমান
অ, প্ৰিয়ংকা বেমাৰী মানুহক খুৱাবলৈ নিয়ে বোলে।
ই চবে লোক ল আহে আজিকালি চিন্ত ধাৰাও কৃষ্ণ।
অ, অ,
নিজৰলে চিন্তাই নকৰা হৈছে আজিকালি মানুহ বিলাক দেই।
অ, অ,
দেখি দেখি ভাল লগা হৈছে দে।
উম,
ন উম, হয় দে চবেই লোকলৈ ধুনীয়াকৈ চিন্তা কৰা হৈছে, আজিকালি। ভাত কিহ খালে?
ভাত ভেন্দি আলু ভাজিলো দালি বনালো।
উম, মই-মই দালি নবনালো আৰু পটল ফ্ৰাই কৰিলো। আলুৱে বুটে ভাজি লোৱা। এ দালি নবনাও অ মই বনালো।
অ, এলাহ কৰা মতা মানুহ হ।
কটা বলে এলাহ লাগিছে জুইত বনাবলে। বনাই থাকে ব। বোলো আহ বনাম দে বোলো মই।
অ, হ'ক দে।
উম, বই বনাই খালোৱা বনা বুলি ক'লে বনালোঁ। এনে অ যি লাতি পাতিখন দেখি আছোঁ মোৰ মানে চকু তকু কীট কিত আছে বাচন চৌ হাঁৰি একে অৱস্থা নাই সেইকাৰণে মই বোলো বনাম দে।
অ,
যোনটো যি ব্য্ৱহাৰ কৰিব লাগে সেইটো সেইটো বস্তু বয় ব্যৱহাৰ নকৰা এ একেবাৰে এনে এনে আৰু। গোটেইখন মেলা পাতি থৈ দিব।
অ, এ, তাকে ঢেকীয়া বিচাৰি আছে মই ঢেঁকীয়া বিচাৰি তাক তই তিঠা আগবঢ় ল'ব ইয়াৰ লগত। গাড়ীতে গুচি আহি লম শুই লম বলো অকণ।
উম, হয় আকৌ অকণমান খলে ভাল লাগে ন। অকণমান বাগৰি ল'লে ভাল লাগে।
লাগে টোপনি নাযাওঁৱে এনে অকন বাগৰি ললে,
অহা দেওবাৰ মানে ক'তো লেঠা নোলাব ফুৰিব যাব লাগিবই।
অ', ঔ।
শুনেছা?
উম, যাব লাগিব দে।
উম, আমাৰ ঘৰলৈ যাম দে এপাক।
অ'।
অ', অ', ক'তো লেঠা উলিয়াই নল'বা।
অ'
ৰজেগা বাহঁতে ফোন কৰিছিলেনে?
নাইচোন।
অ'।
তাই পেলাই আকৌ বেলেগ এটা কানেকশ্যন কৰি লৈছে এতিয়া। কি কৰি লৈছে নাজানো আৰু।
অ', মই নহ'লে ফোন এটা কৰি চাব লাগিব।
অ', মই কৈছিলো তাৰ পৰা বোলে হোৱা নাই যে বুলি কৈছে। হোৱা হোৱা পা পাতিব পাৰিলো হয় এনেকে কৈছে। হেৰি কাৰাবা বৌ বৌ বায়েকলৈ কৰিছিলে নে? মই আজি কৰাই নাই ৰে। কালি এবাৰ কৰিছিলো। তাৰ পৰা নাই।
অ', অ'।
কৰিব লাগিব। হে কিমাননো পাতিম আৰু হয়। কিমাননো পাতিব আহে সিহঁতে আৰু। বৌ আহিলে জানো ঘৰৰ পৰা আহিলেনে?
আজি আহিব।
অ', অহ।
ভাটি বেলা আহিব বোলে। অ'।
আজি দুদিনহে হবলা ন?
অ'।
উম।
কাইলৈ দেহিৰ পৰীক্ষা বোলে।
অ', অ'।
দুৰাতিৰ কাৰণে কি খন কৰি ফুৰিছে সেহেঁতিয়ে জানে আৰু।
জানো অ'ত অ', অ'ত অ'ত লেটি-পেটি, ত'ত লেটি-পেটিয়ে হৈছে। তাই আহা দে। এ নগ'লেও নহয় এতিয়া ন। উম। হেৰি আকৌ ইয়াত কি বোলে অঞ্জনা বা বনীয়েকৰ নম্বৰটো দিছিলে নেকি?
অ'।
পাতিছিলে নে?
নাই পাতা।
অ', ময়ো নাই দে কৰা কল। ই এম বৌয়েকজনীহে কৰিছিলে দেই। বৌয়েকজনী মানে ৰজনা বা বনীয়েকৰ জায়েকজনীয়েহে কৰিছিলে।
অ'।
তাৰ লগতহে। ভালে লাগে দেই। মানুহজনীৰ লগত কথা পাতি। হেৰি চাইতৰ।
মানে হয় ধুনীয়াকে পাতে, কয়।
পাতি ভালে লাগে মানুহজনীৰ লগত।
অ'।
এই বোলে অঞ্জনা বাৰ বনীয়েকে ইমান পাতিব নাজানে। ৰঞ্জনাবাই বোলে যি গালি দিয়ে।
উম। আমাৰ লগতচোন পাতিলে আৰু খং উঠিব ৰঞ্জনা বাৰ।
অ কছে আকৌ মানে যিটো পাতিবি ভাল তে পাতিবি বুলি কছেতেই ত হেৰি কৰি থাকিব থাকিব নালাগে এনেকৈ হৈছে দুটাই কৈছে কি হব কি নহব তেতিয়া
গৰম বন্ধ দিবয়ে এতিয়া দে ফুৰিব যাব লাগিব
যাব আহ দে ফুৰিবলৈ
তহঁতৰ আগতীয়াকে তহঁতৰ এফালৰ পৰা আহি লওঁগৈ তাপা যাম আও
দূৰ দূৰ জেগা ক'লৈ যায় গৈ থাকিব
উম হম
উম নাযাও আ ঘৰতে থাকিব লাগিব কলনো যাবি এডাল মাথা লয় ন
উম
এডাল মাথা কামেই নকয় কতনো দূৰ জেগা যানো এতিয়া এ যাম বাৰু ফুৰিব ফুৰিব নোযোয়া নহয় পামগৈ দেই এঠাই পামগৈ আমাৰ ইয়া মাজু বাজনী আহিব নহয় গৰ মাৰি তাপা তাইক থব যাওঁতে যাম নহয় থবলৈ থাকি আহিম চাগে এদিন দুদিন মান অ তাই আহিব নহয় ছোৱালীজনী ছোৱালীজনী গৰম বন্ধ দিলে আহিব নহয় তেতিয়া চাগে পামগৈ
উম কাইলৈ ল'ৰাটোৰ ইংৰাজী পৰীক্ষাও আছে আমাৰ এয়া
এ একেবাৰে নকবি আৰু হুলস্তূল হে কৰি আছে ইয়াত আহি ইয়াত আহি বোলা হুলস্তূলহে কৰি আছে বোলো
কৰি আছো
পৰীক্ষা বাৰ বাজি যাব এ
উম
লৰা ছোৱালীবোৰ পৰীক্ষালৈ অকনমানো চিন্তা নাই অ
হয় দে পোৱালিসোপা কিয় এনেকে আছে জানো
অকনো চিন্তা নাই এহেতৰ কি হব কি নহয় কিবা এটা ক'লে আকৌ সিহঁতেহে ওলো তাকে কৈ দিব আৰু কি কবি আৰু ল'ৰা ছোৱালী
অ মই থ্ৰেডিং টো কৰি আহিলো গৈ দে
আহ অ অ ভালে কৰিলি দে আহ অথনি মাততো শুনিছিলো মই কম গৈ বুলি ভাবিছিলো মই যোৱাই নাযায় হেদিকি
অ মই মানে সেয়া পোৱালিটোক সুধিলো তাত টিচাংকো
অ
আহ আকৌ সেই কৰোণা ঘৰকে দুখন গাড়ী লৈ মানুহ আহিছে অ
কিহৰ
এ ছোৱালীজনি চিঙা কাটা কৰিবলে এবাৰ
অ অ ভালে কৰিছে দে
উম উকিল চুকিল লৈ আহিছে বোলে
ভালে কৰিছে নহলে দিগদাৰ আছে নহয় সিও এখন সংসাৰ কৰিব লাগিব ই এখন কৰিব লাগিব হয় দিগদাৰ আছে নহয় নহলে তেনেকুৱা নকৰিলে ভালে কৈছে দে ভালে পাইছোৱা চবৰে ভাল হোৱাটোয় বিছাৰো আ দে
অ উম
কিমান সময়ত আহিছিলে
এ মই চেলাউৰি কাটিব গৈছিলো নহয় লগত ক'ত, এতিয়া নাই যোৱা নেকি মানুহ বিলাক গোটাইছে।
অ',
এতিয়া,
উম্, দে একেবাৰে,
কিবা এটা মীমাংসা হ'লে ভালেই হয় আৰু দে ন। তাই কাগজ পাতি খিনিও পাব ন।
অ',
উম্,
তাই তেতিয়া হেৰি, তাই সেই বস্তু বিলাকো আনিব পাৰিব চাগে। তেতিয়া কি ক'ত দিছিলে, হয়,
অ', হয়, বস্তু কেইটা আনিবগৈ পাৰিব হয়।
উম্,
উম্,
অ', আনিবগৈ লাগে, কি কৰিব নো সেইবিলাক।
অ', অ', হাতখন ভালকে ধোৱাহি অ',
উম্, কোন?
মানুহৰ জীৱন ন।
উম্, উম্, হয় আকৌ।
তাহলে কখলকে থাকিলে ভাল ল'ৰা এটা চাই গলে হ'ল আৰু দে
উম্, দুয়ো এখন সংসাৰ কৰিব লাগিব। সিও এখন কৰিব লাগিব যেতিয়া, ভালে কৈছে দে ল'ৰা ছোৱালী এতিয়া। ইমান একে বুঢ়া-বুঢ়ী মানুহ নহয় নহয় হয়।
উম্,
উঠঙে আৰু জীৱনতটো পৰিয়ে আছে আগত। অ',
হয় আকৌ। ভাল হৈ খোৱাটোৱে লাগে ন।
উম্, জীৱনটো পৰি আছে, আৰম্ভ হৈছেহে।
উম্,
টোপনিতো ধৰি আছে, শুলে টোপনিয়ে নাহে ৰ। দে হ'ব দিয়ক নহ'লে, হা- অ', অ', হ'ব দিয়ক।
ৰ, উম্,
অ', দে কাটি দিয়ক।